হেল্ল' হেল্ল', হয় কি খবৰ?
ভাল, তোমাৰ?
আছো আছো, ভালে আছোঁ। কি কৰি আছা?
এই আছো ৰ'বা, এনে আছো, তুমি?
অ', মইও আছো ৰ'বা, ঘৰতে আছো।
অ'।
কি কৰি আছা তুমি? এতিয়া
এতিয়া এনেই বহি আছোঁ ৰ'বা, কাম চামখিনি কৰিলো। এতিয়া এনেই বহি আছো।
আচ্ছা, অ' আমি, এ' কোৱা, তুমি পিছে।
হেৰি কৰোঁ দি ক'লে যে, হেৰিটোৰ ওপৰতে পাতো নেকি আজি কথা।
হয় হয়।
বনৰ ওপৰত। কোৱা, তুম-তোমাৰটো হেৰিটো শেষ হ'ল ন, ডিগ্ৰীটো আগতে শেষ হৈছে। কেনেকুৱা গ'ল, কোৱাচোন। বাৰু, কলেজৰ জীৱনটো কেনেকুৱা আছিল?
কলেজীয়া জীৱন, অ', ভালেই আছিলে, বহুত মিছ কৰোঁ সেই কলেজীয়া জীৱনখিনি, মই পঢ়িছিলোঁ অ', উম, ৰঙিয়া কলেজত। ৰঙীয়া বইজত পঢ়িছিলোঁ। তাত তোমাৰ। মোৰ হেৰি আছিলে এডুকেশ্যনত তোমাৰ মেজৰ আছিলে। ত' মোৰ যিখিনি। তোমাৰ ফ্ৰেণ্ড চাৰ্কেল আছিলে বহুত। বহুত ভালে আছিলে। আৰু আমি বহুত। এনজয় কৰিছিলোঁ সেইখিনি সময়। ত' এতিয়াতো। বহুত ব্যস্ত হৈ গ'লো। গ্ৰে গ্ৰেজুৱ্যন কমপ্লিট হৈ গ'ল ত' তে। এতিয়া আমি মই তোমাৰ দুই হেজাৰ। একৈছত। এডমি্যন লৈছিলোঁ। ৰঙিয়া কলেজত ত' মোৰ। থ্ৰী ইয়াৰ্চৰ আছিলে।
আচছা তিনি বছৰ। উম।
ত মোৰ মোৰ লগত মোৰ লভ ফ্ৰেণ্ড এজনী মানে আমি একেলগ হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ। ত' তাইও মানে মোৰ লগত। এডমিশন লৈছিলে কেইখন কলেজতে। আমি ফাৰষ্টট। মোৰ। মৰত আছে আৰু আমি একেলগত এডমিশ্যন ল'ব গৈছিলোঁ। তাৰ পিছত। আমি তাই আৰু মেজৰত নাপালে। ত' তাই নৰ্মেল। জেনেৰেলত থাকি গ'ল আৰু মই তোমাৰ মেজৰ ল'লোঁ এডুকেশ্যনত।
অহ।
তাৰ পিছত আমি তেনেকে আৰু। আমাৰ অকণমান হেৰি ডিচষ্টেঞ্চ হৈ গ'ল তো মোৰ। তাইৰ লগত মানে এটা ভাল এতিয়াও আছে ভাল ৰিলেশ্যনটো। ত তোমাৰ কোৱাচোন।
এ মোৰো চলি আছে আৰু মোৰতো এই ৰিচেন্টলি গ্ৰেজোয়েচন হল মানে এতিয়ালৈকেতো ৰিজাল্ট আহা নাই। মোৰ এক্সাম দিলো। থ্ৰী ইয়াৰৰ, আমাৰতো বৰ্তমান এন ই পি এি গ'ল ন নিউ এডুকেশ্যন পলিচি। ত' বহুত চেঞ্জেছ হৈ গৈছে। তেওঁ এতিয়া আমাৰ আমিত ষ্টাৰ্টিত যেতিয়া মই ট থাউেণ্ডটুৱেণ্টি থ্ৰী এডমি্চন লৈছিলো। ত' তেতিয়ালৈকেটো কৈছিল আমাৰ থ্ৰী ইয়াৰৰ হ'ব বুলি। কিন্তু এই যোৱা বছৰ ওচৰৰ পৰা শুনিলে আকৌ ফ'ৰ ইয়েৰ হ'ব, এতিয়ালৈকে মানেমাক কনফাৰ্ম একো পোৱাই নাই থ্ৰী ইয়ে হ'ব নে ফ'ৰ ইয়েৰ হব। এতিয়া আমি বৰ্তমানটো থ্ৰী ইয়াৰৰ কাৰণে কৰিছো। এতিয়া কৈছে ফৰ ইয়াৰৰ হব। পৰা ফ'ৰ ইয়েৰ হ'লে তোমাৰ হেৰি কৰিব লাগিব এয়া মাষ্টাৰ্চটো আমাৰ ওৱান ইয়েৰৰ হৈ যাব। কিন্তু এতিয়ালৈকে আমাক একো মানে সঠিক ইনফৰৰ্মেশ্যন একো দিয়াই নাই যে। কি হব, কেতিয়া হব? আমি ফৰিয়াৰে কৰিব লাগিব নে? থ্ৰী ইযেৰ কৰিব লাগিব। থ্ৰী ইয়েৰ কৰিলে ছেম আমি তোমালোকৰ দৰে চাৰ্টিফিকেট পাম নে আমাৰ চাৰ্টিফিকেটতো অলপ ভেলুটো কমিব একোৱে জনোৱা নাই এতিয়ালৈকে। সেইটো লৈ অলপ টেনশন হৈ আছে ৰবা। বাকী এনে চব ঠিকেই যাই আছে মই-মই যিখন কলেজত এডমিচন ললো তোমাৰ হিতেশ্বৰ শইকীয়া কলেজত লৈছিলো। তোমাৰ হেৰি বেচেলৰটো যে মোৰ লগত তেনেকুৱা কোনো নাছিলেই। মোৰ লগৰ কেইজনী তি-তিনিজনীয়ে মানে বেলেগ ইংলিছত, তিনিজনীয়ে মানে উম বেলেগ বেলেগ হে মানে বেলেগ বেলেগ কলেজত গুচি গ'ল মই তাত অকলে তাত গৈ পালো, বেলেগ বেলেগ লগৰ পালো'- উম, সেনেকে আৰু বাকী এনেই চলি আছে আৰু তো খটম হ'ল, মান নে একজামটো খটম হ'ল। হ'ল। কিন্তু
এতিয়া তোমাৰ অ থ্ৰী ইয়োৰ্চ, থ্ৰী, তোমাৰ এতিয়া বৰ্তমান থ্ৰী ইয়োৰ্চে হ'ল ন'। ত' এতিয়া ফ উম-হুম, ত' আমাৰ আমাৰ তেনেকোৱা নাছিলে আমাৰ সময়ত অ'নলি আ আমাৰ পিছৰ পৰাহে চাগে ফ'ৰ ইয়েৰ্চ কৰিলে। আমি থাকোঁতে তেতিয়া আমাৰ থ্ৰী ইয়াৰ্চ য়ে আছিলে
উম
ত' ফাইনেলি আমি, ত' এতিয়া ফাইনেলি মানে কি আৰু তোমালোকৰ যদি এতিয়া হেৰি কৰা, আ এম এ কৰা ত' এবছৰতে ক্লিয়াৰ হৈ যাব। এতিয়া আমি যদি এম এ কৰিব যাওঁ, ত' আমাৰ এতিয়া দুবছৰ লাগিব। তেনেকোৱা আৰু ভাল হয় এতি যদি তুমি অ' চাৰি বছৰতো কৰা তোমাৰ লষ্ট নাই ফ খালি তুমি একবছৰ এম এ কৰি কে কমপ্লিট দিব পাৰা। ভালেই হয়
কিন্তু এ ক্লাছেছ বোৰ কৰাটো প্ৰব্লেম হয় ন', মেম-চাৰ বহুত বহুত ভাল আছিলে। মানে আমাৰ ইং, বেলেগ ডিপাৰ্টমেন্টৰ মই মানে ভালকে গম নাপাও কিন্ত আমাৰ ডিপ্টামেণ্টৰ টিচাৰ্চখি বহুত বহুত চাপৰ্তিভ হয়। কিবা নাজা নাজানিলেও মানে ভালকে শিক কাই দিয়ে আৰু মোৰ, মই যেতিয়া এছামিছৰ ইংলিছ মিডিয়ামত যোৱা হয়, মানে ইংলিছত মেজৰ লোৱা হয় ত' বহুত চাপৰ্ট কৰিছে যে কিবা নাজানিলে মানে ডাইৰেক্ট কৈ দিছে যে সুধিবা হেৰি কৰিব, যদি কিবা নাজানা ত' সুধিবা মোক আমাক
তোমাৰ আ এছামিছ মিডিয়ামৰ পৰা আ তুমি ইংলিছ মিডিয়ামত গ'লা। মানে কিবা তোমাৰ ইচ্ছা আছিলে নেকি যে মই ইংলিছ মিডিয়ামত আগৰে পৰা কিবা এনেকুৱা কিবা ভাবি থোৱা আছিলে নেকি? ইংলিছতে এম এ কৰিম বুলি
নাই নাই সেনেকুৱা ভাবাতো নাছিলে। অ' বেষ্টচেলাৰ, ভাবাতো নাছিলে যেতিয়া এডমিচনৰ টাইম আহিলে তেতিয়া ভাবিলো যে এছামিচটোত বা ইংলিছটো চাগে বেছি ভাল হ'ব আজিকালি যিহেতু প্ৰাই চব হেৰিতে ইংলিছ মিডিয়ামে হৈ গৈছে ন চবতে ইংলিছৰ সেইটো বেছি ভেলু দিয়ে এছামিচতটো উম আমাৰ এয়াই হ'লেও ইংলিছ যিয়ে হওক চব ইংলিছে হয় আ এছামিজৰ হেৰিয়ে নে দু এনেুৱাাম যে এছামিছ তৰি দিছে এছামিছ সটো আছে কাৰণ এক্জাম বোৰ দিলে আমাৰ যিবিলাক গভমেণ্ট এক্জাম থাকে সেইবোৰ দিলো আাৰ ইংলিছ এছামিছ দুটাই লাগিব সেইটোওতো মানুহ বিলাকে নাচায় খালি মানে এতিয়া কিবা জব ইন্টাৰভিউ কাৰণে গ'লেও তো ইংলিছে চাই কি ইংলিছ জানে নাই বস্তু কেনেকুৱা হয় সেইটোয়ে চাই হিচাপত আমাৰ আমি যিটো অসমৰ হয় মাতৃভাষাত এছামিছ হয়তটো আমাৰ এছামিছো চাব লাগে কিন্তু নাই যিকোনো কামত গ'লে ইংলিছটো প্ৰথমতেই চায় এনে টিচাৰ সেই খিনি আমাৰ বহুত ভাল পাইছো মানে কেতিয়াবা ধৰি লোৱা মোৰ কিছুমান বস্তু ব য
হেল্লো' হেল্লো' হয় বস্ত কাঠ খাই গৈছিলে
অ অ মানে ধৰি লও হেৰি হ'লেও কিবা প্ৰব্লেম পালেও মই টিচাৰখিনি ডাইক্ সুধিব পাৰো বে
চাপটিভ হয় আমাৰো ভালে আছিলে আমাৰ চাপৰ্টিভ আছিলে যিখিনি আমি জান নাছিল ছিলো বা এনেকুৱা আমাৰ তটা মানে--! এটা এটা হেৰি বনি গৈছিলে টিছাৰ লগত মানে ঘৰুৱা এটা সম্পৰ্ক এটা বনি গৈছে আমি যে ৰাতি ন নটা বজাত যদি দহটা বজাতো ফোন কৰোঁ তথাপিও মানে আমাৰ টিচাৰখিনিয়ে ৰেচপঞ্চ কৰিছিলে। বাইদেউ জানা নাই মই বহুত ভাল আছে। ছিলে আৰু।
উ মানে এইটো খং নকৰে যে। কিয় কৰিছা এতিয়া তেনেকুৱা আমি তেনেকে কৰি ন কৰি পোৱা নাই মানে এনেকে কৰি। পোৱা নাই ৰাতি। বা সেনেকা ফোনত সিমান কন্তেক নহয় কিন্তু এনেই স্কুল কলেজত গ'লে ধৰি লোৱা যদি কিবা কামতো থাকে ৰাখিব দিয়ে ৰাখি পেলে মানে তটো বুজাই পেলাইহে পঠায় আৰু।
অঁ আমাৰ এতিয়া আমাৰ মোৰ টু থাউজেণ্ড টুৱেণ্টি ফ'ৰত। কমপ্লিট হৈছে। হোৱাৰ পিছতো এতিয়াও আমি আমাৰ যিখিনি আমাৰ কলেজৰ টিচাৰ আছে তাত টিচাৰছ আছে। সেইখিনত এতিয়াও সম্পৰ্ক মানে এতিয়াও ভাল এটা হেৰি আছে এতিয়াও আমাক ফোন কৰে আমি। ফোন কৰো কথা পাতো। ত বা কেতিয়াবা লগ পাওঁ। আৰু মানে এটা ৰিলেশ্যন বনি গৈছে।
অ
তেনেকুৱা
অ আমাৰ তেনেকুৱা নহয় মানে এনেই হয় কলেজত গলে টিচাৰ চেনেলত কথা হয়। কিন্তু ফোনত এনেকুৱা মানে আমাৰো ইমান এটা ভাল নালাগে ন এনেকে ফন চন কৰিব নিজে। আৰু ফোন কৰি দব চিনি পাব নে নাপায় আমাৰ এইটো এটা থাকে নহয়। কৰা নাযায় আৰু এনে গ'লে দেখা পালে চিনি পাই যে আমাৰ স্কুল আমাৰে কলেজৰ হয় ষ্টুডেন্ট হয়। সেইটোৱে।
বাকী এনে হেৰি উ তাৰ পিছত?
তাৰপিছত আৰু মই তোমাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল। এতিয়ালৈকে কৰা নাই। টো ভাবি আছো এম বি এ কৰিম বুলি। কিন্তু এতিয়াও মানে ডিচিছন ল'ব পৰা নাই। এতিয়া বৰ্তমান মই তোমাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰি কিনে মোৰ দুহেজাৰ চৌব্বিছতে কমপ্লিট হ'ল। তাৰপিছত আৰু মই নিজৰ কৰ্মত ব্যস্ত হৈ গলো।
উম।
এতিয়া আৰু সেই কৰ্মতে আছো। অহ এতিয়া ভাবিছো আৰু এম বি এ টো কৰিম বুলি।
অ। ময়ো ভাবিছো হেৰি কৰিম বুলি, মাষ্টাৰছটো কৰিম বুলি। ভাবিছো। আমাৰ যে এতিয়ালৈকে ৰিজাল্ট এ ওলোৱা নাই ৰিজাল্ট ত ওলোৱাৰ পিছতহে গম পাম আৰু। ৰিজাল্টটো কেনেকুৱা হয় সেইটো চাই পেলে ৰিজাল্টৰ ওপৰত ডিপেণ্ড কৰি কি কৰিব পাৰি
ভাল হ'ব, ভাল হ'ব, নিশ্চয় ভাল হ'ব। পজিটিভ থাকিবা।
উম, এতিয়া অলৰেডী দিয়াটোটো দিয়ে দিলি। কেতিয়াবা আৰু ৰিজালটো বা কেতিয়া আহে? ৰিজালটো আহিলে ভাবিছো আৰু বাকীখিনি পঢ়া কন্টিনিউ কৰিম বুলি ভাবিছো আৰু। মোৰ তোমাৰ যোৱা মাহতে আছিলে। যোৱা মাহতে কমপ্লিট হৈছে। উম, উম। উম, উম। ছিক্স ছেমিষ্টাৰৰ। মই যিহেতু ফৌৰ ইয়ৰ কৰিম বুলি ভাবা নাই। শ্বেয়াৰ কৰিম বুলি ভাবিছো।
অ, অ। ঠিকে আছে এতিয়াটো বৰ্তমান থ্ৰীয়াৰ কৰিলেটো চাৰ্টফিকেট
উম, উম। বৰ্তমান টো কৈছে এনেকে যে থ্ৰী ক্লেয়াৰ কৰিলে আগত যেনেকৈ চাৰ্টিফিকেট পাইছিলে তেনেকে দিম বুলি কৈছে। কিন্তু টো ৰিজাল্টটো অহাৰ পিছত যদি কিবা চেঞ্জ কৰে, তেতিয়া হ'লে আৰু গম নাপাওঁ আৰু কি কৰে। নাই, ইউনিভাৰ্চিটি পৰা এতিয়ালৈ এতিয়া সঠিক একো ইনফৰমেশ্যন দিয়া নাই। কি কৰিব, কি নকৰে। এইটোয়ে।
তুমিটো গুৱাহাটী ইউভাৰ্চি ষ্টেণ্ডাৰতে হয় ন
উম উম গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্দাৰতে অ
মই ত মাত ম ৰঙা হয় তুমিত গুৱাহাটী চাগে ন
দিয়া তেনেহলে ৰাখিছো আজিৰ কাৰণে লগ মামা ক বাই বাৰ গুড নাইট